সফালে তোমাৰ খবসা এতা নাই ন কত তেতিয়া উ উম এইবাৰ কি হৈছে গৰম দিনটোত কি ঘট মানে কি কৰিব যাবা
আৰু ক যাবা যিটোহে গৰম দিছে
হয় বাৰু সেইটো
সেইয়াই আৰু তম কি যাম বুলিছ নেকি ক'ৰবাত মানে সেই গা ধুবলৈ যাবলগীয়া আছিল অলপ মানে প্ৰাকৃতিক সৌন্দৰ্য থকা জেগালৈ
অ
কাজিৰঙা যাব পাৰি দ কাজিৰঙা জেগাত ত ভাল আছে তাতো অঁ ভাল দিব তাতো আছে ৱাটাৰফল গা ধুমাবিল তাতো গা ধুব পাৰি ৱাটাৰফল আছে নহয় অ ৰাষ্ট্ৰীয় উদ্যানত
অ কি ইউ এন ই এছ চি অৰ কিবা বিশ্ব ঐতিহ্যৰ ক্ষেত্ৰ গম পাইছাে তুমি এইটো স্বীকৃতি স্বীকৃতি পাইছে ৱৰ্ল্ড হেৰিটেজ নামত
উম আৰু তোমাৰ হেৰি দুখি বুলি কয় চবতকে ডাঙৰ ৰাস্তা জয় উদ্যান আৰু কাজিৰঙা। তাত এশিঙীয়া গঁড়ৰ কাৰণে বিখ্যাত না। এশিঙীয়া গঁড়ৰ কাৰণে বিখ্যাত ধৰা, অ', সেইটোয়েইটো। অসমৰ নাম এটা এটা ডাঙৰ বৃহদা, এনেই তুমি জানা নাই হেৰি কেইখন আছে আমাৰ এ ৰাষ্ট্ৰীয় উদ্যান কেইখন জানা নাই? নহয় নহয় সাতখন। ৰাষ্ট্ৰীয় উদ্যান উম, সাতখন। এ এতিয়াও দুখনমান নতুনকে জইন হৈছে চাগে, ডিব্ৰুচৌক অ', এনেকে কিবা কিবি। এশিঙীয়া গঁড় দেখিছোঁ দেখিছোঁ আগতে গৈছোঁ ছিলো ক্লাছত পঢ়ি থাকোতে, ময়ো স্কুল লাইফতে গৈছিলোঁ। ভাল লাগিছিলে খালি মই, উম।
যাব পাৰি ন?
পাৰি।
হাতী, বাঘ, মহ, হৰিণ বিভিন্ন ধৰণৰ যি তি বস্তু আছে তাত।
উম।
তাকে তাত বহুত জন্তু পোৱা যায় বাঘ আৰু জেগাতো বহুত ডাঙৰ ন তাৰ।
সেইখিন এলেকা হেই হয় বুইছ নাই? বিস্তৃত হৈ আছে। উম, তুমি ডাইৰেক্ট নৰ্মেল খোজকাঢ়ি যাব নোৱাৰা তুমি জীপত যাব লাগিব নহলে হাতীত যাব লাগিব।
অ', তাত তো হেৰি কৰিব পাৰি এলিফেণ্ট চাফাৰী আৰু জীপ চাফাৰী ন? অ', বাজেট মিলাই যাব লাগিব বাজেট মিলাই আৰু তোমাৰ লগত তে হেৰি কৰিব লাগিব উম, তাকেটো খেলিমেলি দি তোমাৰ ভালকে যাব লাগিব গ'লে। তাত জীপ চাফাৰী আছে জীপ চাফাৰী কৰিবি বা ন'হলে হাতী এলিফেন।
যাবলে নাই কাৰণ কিয় এই জীৱ যিহেতু। জীৱ কষ্ট দি পেলাই ধৰি লোৱা ইমান ৰ'দ। কষ্ট দি পেলাই জীৱ চোৱাতকে, জীৱক কষ্ট দি পেলাই জীৱ চোৱাতকে তাতকে জীপ চাফাৰী কৰাই ভাল পইছী বেছি গ'লও কিন্তু আ অ', পাই ন যিমান যি হলেও সেইটোয়ে কিন্তু এইটো ৰোধ কৰিব লাগে। গান কিয় এইটো নহয় ন এনেকে হাতীটো জীৱ যিহেতু মইতো হাতীত উঠা নাই আজিলৈকে নাই আজি
যিয়ে নহয় একো নাই এতিয়া জীপ চাফাৰ কৰিম তেতিয়া ন? একো নাই। ভাল বাজেটা মিলালে, ওলাই যাব।
সেইয়াই আৰু।
কিমান চনত তুমি জানা নাই কিমান চনত ইয়াক সংৰক্ষণ কৰিছে হা? ঊনৈশ পাঁচ চনত ঊনৈশ পাঁচ চনত, অ'। সং সংৰক্ষিত্ৰ বনাঞ্চল বুলি হিচাপে ঘোষণা কৰা হৈছিল আৰু এশ ঊনৈশ সাতচল্লিশ চনত ইয়াক ৰাষ্ট্ৰীয় উদ্যান হিচাপে মৰ্যাদা দিছে, উম। উম।
উম, আৰু কি কি জন্তু পাই ত জানা নেকি?
বিখ্যাত জন্তু দুটা আছে।
কি কি আছে?
ৰয়েল বেংগলৰ টাইগাৰ আছে।
অঁ এশিঙীয়া গড় মানে জানোঁ জানোঁ জানোঁ আৰু এটা জানানে নাই আজিকালি যে তোমাৰ হেৰিত গ'লে স্পিড লি স্পিড লিমিট লগাই দিছে কাজিৰঙা পাৰ কৰোতে
উম
উম উম সেইটো স্পীড লিমিট লগাই দিছে নোৱাৰি নোৱাৰি টুৱেণ্টি বোলা
কাৰণ আজিকালি সেই ৰাস্তাত বহুত জীৱ জন্তু পাৰ হৈ থাকে ন সেই ৰাস্তা দি ধৰি লোৱা গাড়ী স্পীড গ'লে জীৱ জন্তু বিলাকক আঘাত কৰা হয় বা এক্সিডেন্টৰ ফলত জীৱ জন্তু বহুতৰ মৃত্যু হয় সেইটো কাৰণে সেইটো ভাল কৰিছে যিমান স্পীড লিমিট লগাইছে িমান ভাল কৰিছে
এনেওাব মানুহিলে একদম লাহে লাহে চলাব লাগে আজিকালি দিনকাল যি আহিছে
স আৰু উম হয় আৰু কাজিৰঙা কাজিৰঙাত আৰু থাকিব পৰা বহুত খিনি জেগা আছে কাজিৰঙাত এতিয়া বহুত হোম ষ্টে খুলিছে কাজিৰঙাত গৈ পেলাই থাকিব পৰাক অ আৰু বেলঙৰ অধা জেগা খাই আছে ন উ ইমান খিনিলে বিহ মানে বহল হৈ আছে ন
উম উম
খৰচী মাৰি পঢ়িব লাগিব বিয়াৰ ওপৰত
তাকেইো আমাৰ সময় বস্তুৰ বিষয়ে যদি আমি নাজানো উ সেইটোৱে
প এ কাজিৰঙা মই গৈছিলো দুবাৰ গ'লো বাৰু এতিয়ালৈকে তাত অৰ্কিড উদ্যান আছিল গম পোৱা নাই কাজিৰঙাত কাজিৰঙা ঐক উদ্যান আছে অৰ্কিডত মানে বহুত আৰু তাত অৰ্কিড উদ্যান আছে লগতে তোমাৰ বাঁাহ বেতৰ সামগ্ৰী বিলাক পোৱা যায় আৰু বিভিন্ন প্ৰকাৰৰ বাঁাহ আছে আ ডাঙৰ এটা মিউজিয়াম আছে তাত তোমাৰ উম আৰু আমাৰ অসমৰ যিবিলাক ধৰি লোৱা হেৰি কৃষি কৰ্মৰ লগত জড়িত বস্তুবোৰ মাছ ধৰা সঁজুলিবোৰ সেইবোৰ বহুত আছে মানে আগ বস্তু বিিলাক সংুৰক্ষ কৰি সংৰক্ষণ কৰি ৰখা হৈছে হা অৰ্কিডত এ বহুত নাম আছে সেয়া নাম গোটেইখিনি মন ৰখাতটো কঠিনে তাৰে ধৰি লোৱা কে কেটাচ কেকটাচৰ নিচিনা বহুত কিবা অৰ্কিড আছে অৰ্কিড মানে কি জানা নাই অৰ্কিড মানে কি জানো নাই গছ চছ অৰ্কিড নহয় নহয় অৰ্কিড মানে যিবিলাক গছৰ পাত নাই ডাল নাই, সেইবোৰহে অৰ্কিডত পৰে, যাৰ হোল আছে সেইবোৰ অৰ্কিডত পৰে। পৰে যাৰ পাত নাই আৰু ডাল নাই বিশেষকে সেই দুটা বৈশিষ্টয় আৰু পাতডাল নাই অ সেই দুটাই পাতডাল যাৰ নাই সেয়া অৰ্কিডত পৰে এইবিলাক গছ্ত এতিয়া অৰ্কিডত নপৰে ন অৰ্কিডত সেইবোৰে আৰু পাত নাই য তাত ধুনীয়া এখন ফুলৰ বাগিছা আছে তাত নানাবিধ প্ৰকাৰৰ পৈ আছে বেলেগতটো ফুল বাা দেই নানাবিধ প্ৰকাৰৰ কপৌ ফুল আছে তাৰপিছত আৰু তাত ধানৰ ধানৰ মানে আমাৰ যোনটো খাওঁ চাউল তাৰ ধানৰ বিভিন্ন প্ৰজাতি আছে ক'লা চাউল আছে ৰঙা আছে বিভিন্ন প্ৰকাৰৰ চাউলৰে আছে তেনেকুৱা আৰু
ধেৰ-ধেৰ বস্তু পাই ন' তাত ধেৰ অৰ্কিডবিলাক কোনো ধৰক
অৰ্কিড বহুত আছে।
আৰু কি কি বনাই তুমি যে কৈছিলা কিবা?
বেতৰ, বেতৰ সামগ্ৰীবিলাক গড় তাত মানে হাত হস্তশিল্পৰ লগত জড়িত বহুত মানুহ আছে।
কি পাইছা তুমি তাত?
তাত তোমাৰ আছে গড় বনোৱা আছে হাতেৰে, তাৰপিছত কাপোৰ বহুত বোৱা আছে। বৈছে তাৰ শিপিনীসকল বহুত জড়িত। তাৰপাছত আৰু তেনেকুৱা বহুত আৰু বস্তু আছে। বহুত বিভিন্ন ধৰণৰ বাহঁৰ আছে যেনে বিজুলী বাঁহ এনেকুৱা আমি আগতে নেদেখা নেদেখা তেনেকুৱা বাঁহৰ হেৰি বহুত আছে। বাদ্যযন্ত্ৰ আছে বাদ্যযন্ত্ৰৰ এটা হেৰি আছে। তাত মিউজিয়াম নিচিনা আৰু মিউজিয়াম সদৃশ। আছে বাদ্যযন্ত্ৰ তাতো বহুত বাদ্যযন্ত্ৰ। আছে আমাৰ আদিম কালৰ পৰা এতিয়ালৈকে, মই সেয়া আজি পৰা দহ পোন্ধৰ বছৰ আগতে গৈছিলোঁ।
উম। তাত বাঁহৰ কেইবিধ, কেইবিধও প্ৰকাৰ আছে মই সাত প্ৰকাৰ মান জানোঁ বাৰু।
কেবেটা প্ৰকাচ।
ত' সাত
ধুনীয়া এখন তাত পৰিৱেশ বহুত মনোমোহা ধুনীয়া একদম ছা জেগা। ধুনীয়া আৰু আজিকালিটো তাত বহুত সুবিধা হ'ল গছ-গছনি বহুত হ'ল। আৰু আগতেটো চোৰাং চিকাৰী আহি পেলাই বহুতখিনি আগতে চোৰাং চিকাৰী আহিটো বহুত বহুত তাত অনিষ্ট কৰিছিলে, আজিকালি চোৰাং চিকাৰীবিলাকো হেৰি পালে।
উম।
এতিয়া চোৰাং চিকাৰীও ইমান চোৰাং ভাৱে আক্ৰমণ নকৰে বা চিকাৰ নকৰে, হা? বহুত বছৰ আগতেই।
ঠিকে আছে, ঠিকে আছে মই তাত শুনা মই বাঁহৰ বিষয়ে অলপ জানোঁ বাৰু তাত যোৱা দেই। সাতবিধ মান বাঁহৰ বিষয়ে। অহ, এইটো মছ বাঁহ, শুনিছানে নাই নামটো? আকৌ সাধাৰণ বাঁহ নৰ্মেলি আমাৰ যোনবিলাক বাঁহ থাকে এইবিলাক সাধাৰণ বাঁহ বুলি
উম', উম' জাতি বাঁহ। উম' বিজুলী, বিজুলী বাঁহো আছে ন'?
হেমিলটনৰ বাঁহ আছে কিবা, কাইটিয়া বাঁহ।
থাকে, থাকে। বাঁহৰ বহুতখিনি প্ৰজাতি আছে তাৰ। এ এবাৰ গ'লে প্লেনিং বনোৱা। আকৌ যোৱা যদি।
পাৰি।
পাৰি অহ, যাব পাৰি কাজিৰঙা আমাৰ ওচৰৰে অসমৰে এটা ডাঙৰ সম্পদ দিয়াচোন। পৃথিৱীৰ বুকুত থাকা নে কি? উম, গ'লে হ'ল আমিওটো যাম পৰিয়ালসহ।
যাবা নেকি?
অহ, ট্ৰিপ এটা উলিয়ালেই হ'ল, চাবলগীয়া জেগা যিহেতু পোৱালিক দেখাব লাগে। এইবোৰ বস্তু, প্ৰকৃতিৰ লগতে জীয়াই থাকিব লাগিব যিহেতু আমি প্ৰকৃতিৰ পৰা জন্ম পোৱা মানুহ নে কি? প্ৰকৃতিৰ লগতে থাকি পেলাই জীয়াই থাকি থাকিব লাগিব লগতে বান্ধ খাই যিহেতু প্ৰকৃতিৰ পৰাই জন্ম হোৱা মানুহ আমি। অ', এইয়া শিকা বস্তু বহুত আছে তাত।
উম্।
এতাতটো দেখিছা নাই তুমি এই অৰ্কিড পাৰ্কত আমি যাওঁতে তাত বিহু নৃত্য কম্পিটিচন হৈ থাকে। যে বিভিন্ন জনগোষ্ঠীবোৰ আহি পেলাই তাত নৃত্য প্ৰদৰ্শন কৰে, পাইছান নাই সেইবোৰ? অ', তাত আছে সেইটো তুমি যাবা ডাঙৰ চাংঘৰ এটা আছে, তাত মানুহ বহিব পাৰি গছৰ ওপৰত। অ', ডাঙৰ এটা হ'ল আছে তাত
কিয় ৱাটাৰফল নিচিনা এটা বস্তু আছিলে, আমি যাওঁতে তাৰ ছাইডে আমি কিবা ৱাটাৰফল এটা পাইছিলোঁ।
অ' এই আছে তাত ৱাটাৰফল, সৰু সুৰা পিকনিক পিকনিক স্পট সেইবোৰ সৰু সুৰা তাত আৰু সেইবোৰতো বাদে আৰু তাত বহুত ছাত্ৰ ছাত্ৰী শিক্ষ
মই মানে কাজিৰঙাত তেনেকে ডাইৰেক্ট যোৱা নাই, এই যোৰহাট সেইফালে যাওঁতে দেখি গৈছো ৰাস্তা
অ' এনেই তোমাৰ এই কাজিৰঙাত যায়। কাজিৰঙা তোমাৰ এই বহুত স্কুলৰ পৰা শিক্ষামূলক ভ্ৰমণ হিচাপে কাজিৰঙালৈ নিয়ে, কাৰণ তাত বহুতো বস্তু আছে শিক্ষাৰ্থীৰ কাৰণে ধৰি লওক দৰকাৰী বস্তু। চোৱা সেইখিনি, যোনখিনি ধৰি লোৱা দেখিলে শিক্ষাৰ্থীৰ জীৱনত লাভ হয়। তাত আছে, ধৰি লোৱা বহুত জীৱ জন্তু অৰ্কিড বিলাক দেখিলে ধৰি লোৱা শিক্ষাৰ্থীৰ মনো ভাল লাগে। ফুল আছে, বিভিন্ন প্ৰকাৰৰ ফুল সেয়াই আৰু সেইবোৰ দেখিলে ভাল পায়। এ নিয়ে বহুত খিনি, উম্, যাম যাম দিয়া। দিয়া দিয়া ঠিকে আছে তেন্তে ভাত পানী মানে, উম্ উম্ আমাৰ বনাইছে হ'বই আৰু ঠিকে আছে দিয়া, তেনেহ'লে জনাবা আমিও যাম পৰিয়ালবোৰে এটা প্লেনিং এটা বনোৱা সোনকালে, উম্ উম্। সেয়াই আৰু। ফেমিলিৰ লগত গ'লে ভাল হয়, এইটো জেগা ফেমিলি দেখুওৱা।
অ'ফেমিলিৰ লগত ন, ফেমিলিৰ লগতো যাব পাৰি লগৰো ধৰা এজন দুজনহে লগ ধৰি পাৰা দেই, উম্ উম্ দিয়া। ঠিক আছে উম্।